মই এ বিচনাতে। তুমি কি কৰিছা?
এ মইও তোমাৰ এনেই আছো
অ ভালনে?
ভাল ভাল, তোমাৰ?
অ ভালেই এ কালি নামঘৰত ভাওনা আছিলে।
অ ভাওনাও আছিলে।
এই বৰসবাহ আছিলে যে মই কৈছিলো। যে
অহ অ
টুপনিক্ষতি হ'ল গাটো ইমান কিবা অশান্তি লাগি আছে।
অ কালি হেনো আমাৰ গাঁৱতো ভাওনা, আছিলে।
অহ
উম আমাৰ তাত হেৰি পাতিছিলে অ
বাৰকে মানে বতৰটো বেয়া নহলে দেই পৰহি পুৰা বৰষুণ নহয় জানো। অ আজিও বৰষুণ কিন্তু মানে কালি দিনতটো যে বচাই দিলে ভগৱানে।
সচাঁকে অ।
কথাবোৰ ইমানেই ধুনীয়া হৈছিলে।
অ।
তাৰ পিছত বৰাহৰ পৃথিৱী বৰাহৰ পৃথিৱী উদ্ধাৰ।
অ আমাৰ গাঁৱত আকৌ হেৰি কৰিছিল একলব্য গুৰু দক্ষিণা যেন। সেইখন কৈছিলে ফ ফৰু ছালে এইখিনিয়ে কৈছিলে।
অ আমাৰ সে চাৰি অ এনেও সৰু ল'ৰা -ছোৱালী ভাওনা তোমাৰ ভালেই লাগে অ আমাক- আকৌ সেই চাৰি সিদ্ধ গিটাৰ হেই সৰু সৰুও আছিলে।
অ ভাল লাগে। সৰু লৰা -ছোৱালী এনেকা ভাওনা আৰু সিহঁতৰ অ আগত- আগচি থাকে যে আৰু সিহঁতক চাবাচোন তোমাৰ বচন চচন মুখষ্ট কৰি একদম
সিহঁতক পুৰা একদম তাত যেনেকে নাটত যেনেকে থাকে তেনেকে সেতি কৰে সংলাপ কৰে আ।
সিহঁতৰ আগতো- বচনোও মুখস্ত হৈ থাকে পুৰা উম।
আৰু তোমাৰ? এই দূৰৰ পৰাই আহিছে মাজুলীৰ পৰা আহিছিলে আমাৰ সূত্ৰ তাৰপিছত গায়ন বায়ন। তাৰ পৰা আকৌ আৰু দুটামান ভাওনা ভাৱৰীয়া হেৰি। চৈত।
আমাৰ অ আমাৰ আকৌ তোমাৰ এই গাঁৱতে শ। কাই ন গায়ন -বায়ন সেই সৰু সৰু লৰাই কৰিছে।
অ আমাৰ ক সে। অ গায়ন বায়ন সেই মাজুলীৰ পৰা যিখিনি আহিছে সেইখিনি সৰু সৰুৱে আছিলে। ইমান ভাল লাগিলে মানে। সূত্ৰতটো ইমান ধুনীয়াকে নাচিছে তাৰপিছতে আকৌ তোমাৰ
অ মই বাৰু মই বাৰু চাব নাপালোঁ কিন্তু মাহতক সুধিছো ন ভাল আছে বুলিয়ে কৈ আছে।
অ এ আৰু মানে তোমাৰ গাঁওখনত ভাওনা বুলি ক'লে এটা বেলেগ এটা হেৰি। নহয়। আৰু আমাৰ গাঁৱত মানে তোমাৰ হে দুবছৰ দিন পতাই নাছিলে। তাৰপা এইবাৰ পাতিছে খালি মানে চবেই এতিয়া ভয় খাই আছিলে ব বৰষুণৰ। বৰষুণ দিলে কি হ'ব তাৰপিছত তোমাৰ কালি দিনত মানে বৰসবাহ আছিলে। তাৰপা বৰসবাহত প্ৰথমতে নটামান বজাত দিছিলে। তাৰপিছত চবৰে মন সেমেকা আমি। সেৱা এটা কৰিবলৈ যাম আৰু তাৰপিছত আমাৰকো মানে তোমাৰ প্ৰথমত। ভাল নালাগে তোয়ে আৰু আমাৰ প্ৰথমে। প্ৰসংগ কৰে মানে তাৰ পিছত আকৌ সমহীয়াকে নাম। অ তাৰপিছতে মানে। মানুহজনে। ইমান গৰমত মানে দুঘন্টা কেনেকে যে গাই থাকিলে।
অ আবাৰ তোমাৰ থিয়নাম গায় নাগায় থিয়নামক। গাই ন আমাৰ ফালে অ ভাল লাগে অ।
আৰু চব একদম শেষৰ সময়খিনিলকে একদম গোটেইখিনিয়ে মানে তেনেকে গাই মেলি হেৰি কৰি থাকে। হেল্ল'।
উ থিয় নামটো বেছি ভাল লাগে চাবলে।
উম আৰুফালে নেগেৰা ৰগৰ ৰগৰ উঠিলেও কিমান ভাল লাগে। নেগেৰা তাল দবা তাৰপিছতে। অ সে চাৰিটা বাজিলেই মানে নাম ভগালে। তাৰাপা আকৌ সেই। মূহীয়া সেৱা কৰি প্ৰসাদ খাই মেলি আমি ঘৰ পালে। পাঁচ বাজি ত্ৰিশ মিনিট মানেই গ'ল আও।
অ তাৰ পিছত হেৰি আমাৰ আকৌ ভাওনা হলে গাঁৱত কি হয় গম পোৱা নাই।
অহ।
মানে নামঘৰত তোমাৰ নামঘৰতটো মানে কেঁচা আছিলে ন এতিয়া পকা কৰিছিল। তাৰপিছত তোমাৰ মানে আমি কি কৰো সন্ধিয়া আৰু মানে প্ৰসাদ কেইটাক খাই ঘৰলে যাও আৰু। ঘৰলে গৈ তোমাৰ বস্তা লৈ আনো ঘৈ জেগাও খাবলৈ।
অ সেই পাখি হে সেইটো আমাৰ থ আমাৰ তাত মানে মানুহ এজনী আছে।
অ মানে কাজিয়ও লাগি থগে মানে জেগা ন।
অ অকণমান আজলি মানে দেই অকমান আং বাঙো হয়। তাৰাপা মানুহজনী আমাৰ মানে দেউতাই কৈছে যেতিয়া আমাৰ গৰু আহিছে। মানে ঘৰলে তেতিয়াই মানুহজনী গৈছে। ঢাৰি এটাত লৈ গৈছে গৈ।
অ হেৰি সাৰিবলে মানে তোমাৰ নোপায় বস্তা চস্তা লৈ।
অ গৈ তাৰপিছতে সেই তাতে একদম আৰু। আগত বহিছে তাইৰ যোনটো মানে ধঢাৰি নিছে তাত যদি তুমি বে বেলেগ। কোনোবা এজনো যদি বহিবলৈ হয় এক্দম মানে হেৰি কৰিে আহিব মোৰ মই আনিছো মোৰ। কথা মানে তেনেকুৱা ত'।
আৰু মানে আৰু মানে এজনীৰ কাৰণে মানে নহয় গোটেই ঘৰৰ মানুহকেইটাৰ কাৰণে ৰখাই ন।
অ সেইখনণত তাৰপিছতে বিচনী বিচনী থব এইফালে পানী বটল থৈ দিব।
আকৌমান কেঁচুৱা থাকিলে শুবলৈ গাৰো চাৰু লৈ যাওঁ।
লয় অ। বিচনী এৰি লয়ই সচাকে আকৌ উম। কিছুমানে ধৰা চকীও লৈ যায় এই হেৰি তলত। বহিব নোৱাৰা বিলাকে আগত। তোমাৰ আৰু এটা হেৰি আৰু ভাওনা শেষত যেনিবা কিবা এটা খাও।
অ সহ।
কোনোবা এটাই খুৱাবই লাগিব মুঠতে কিবা এটা আৰু পাঁচ টকাই হওক দহ টকাই হওক।
অ সেইনা তোমাৰ সোনকালে ভাত ভাত বনাইছো একদম।
আজৰি হৈ উম অ আম আমাৰ সেইনাখনি মানে যোনদিনাখনি। ভাওনা থাকিব ন তাৰপিছতে আমাৰো এতিয়া ঘৰ মানুহ বহুত। ন তাৰ পিছত পৰঠা গাই প্ৰতি প্ৰসাদৰ পাততো চবে পায়েই। তাৰ পিছতে আকৌ ঘৰমূৰি পাতো দিয়ে নহয়। তাৰ পিছত প্ৰসাদতো বাঢিয়ে যায় আমাৰ ঘৰ মানে প্ৰসাদ। একেবাৰে খোৱাৰ ভিতৰত মইহে মানে অকমান খাওঁ আৰু বেছিকে বাকী বিলাকে মানে এনেই নামটো মানে হে। কৰে আৰু তাৰপিছতে সেই প্ৰসাদ খিনি বাঢ়ি যাব সেইখিনি দালি বনাব। এইফালে দালি এইফালে চাটনি।
উম।
তাৰাপা হৈ গলা আউ।
উম আমাৰকৰ তোমাৰ হেৰি কৰে ঘৰ মূুলি দিয়ে। এখন এখন কিন্তু পিছত আকৌ মানে চবেই মানে এনেকুৱা।
অ আমাৰ সে অ সেৰি দিয়ে যে কল। দিয়ে এ এইলা এইলা হে মিঠৈ দিয়ে।
অ।
তেনেকে সেই বাক চত অ অ আহ দিয়ে। আমাৰও দিয়ে তাৰপাছতে। আমাৰ আকৌ হেৰি হল অ সহ। হেৰি আকৌ এইটো কি বুলি কয় আমাৰ মানে কালি আকৌ ভাৱৰিয়া খিনি গোটেইখিনি আমাৰ ঘৰত। ভাত খালেহি তাৰপা আমাৰ ভাওনা তোমাৰ দুই বাজি ত্ৰিশ মিনিটত শেষ হৈছে। তাৰপিছত আৰু গোটেইখিনিকে ভাত পানী দি। আকৌ সেইখন সময়তে বৰষুণো দিলে তাৰাছতে আমাৰ দূৰৰ মাজুলী আকৌ যোৰহাটৰ পৰা আহিছিলে।
অ।
তেওঁলোক কেইজন আমাৰ ঘৰতে থাকিলে আৰু ৰাতিপুৱাাহে গৈছে।
অ আমাৰো সেই জেঠাই হত মাজুলীৰ পৰা চাবলৈ আহিছিলে। হাওনা হেনো মইহে যাব নোপালো অ। মোৰ পৰীক্ষা হোৱা আছিলে মইহে যাব নাপালো।
বেয়া লাগে আকৌ তেতিয়া।
অ।
আৰু ধৰা বছৰেকৰ মূৰতহে এবাৰ পাতে।
উম মই তাকে কৈছো বোলো মোৰ পৰীক্ষা উচতে সে পৰিব পালে।
অ আৰু তোমাৰ বৰসবাহ বুলি কলে। তেয়া আৰু কোন বোৰনো হেৰি নোযোৱাকে থাকে ঘৰখনৰ আটাইকেইটা প্ৰাণীয়ে যায়।
আৰু লগতে গাঁওৰ চব যায় ন সৰুৰ পৰা ডাঙৰলে।
গাঁও খনতো নিজৰ গাওঁখন বাদেই দিয়া বাকী বেলেগ গাঁওৰ মানুহো আহে। আকৌ মিতিৰ কুটুমৰ মামা মামী পেহা পেহী গোট- গোটেই মানুহ আহে নহয়। সঁচাকে সেইটো এটা বহুত বেলেগ আমেজ আক দেই আ আমাৰ একদম বৰসবাহ বুলি ক'লে আৰু অ খালি যোৱা বছ চৰ মানে এনে বাৰু বৰসবাহৰ লগত ভাওনা পাতে অ আমাৰ মানে ব- বছেকৰ মূৰত তোমাৰ দুখন ভাওনা হয়েই কিন্তু মানে যোৱা যোৱা বাৰ নহলে তাৰপা আমাৰ মণিকোত ভ ভাগু বনাই আছিলে মানে তাৰপিছতে আকৌ আমাৰ সেই যোৱাবাৰত মানে অসুখীয়া মানুহো আছিলে দুজন মান সেই গাঁৱতে। তাৰপৰা তেনেকে দুজনমান ঢুকুৱাত আকৌ ঢুকালে নহয়। বাৰ তেৰ দিন হেৰি লাগিয়ে যায়চোন। একো কৰিব নোৱাৰেচোন মানুহে তাৰপিছত সেই তেনেকে মানে সেই যোৱাবাৰ পতা নহলে তাপা এ- বাৰ আ চবে লাগি ভাগি বোলে ভাওনাখন পাতো। আহ আমাৰ মানে কেলে নাজানো আৰু ভাওনা বুলি ক'লে গোটেই মানুহখিনিয়ে আহে মানে অকল গাঁওৰ মানুহ খিনিয়ে নহয়। এ বহিবলে তোমাৰ সেই ঠাই নাথাকে।
অ আমাৰো তেনেকুৱাই ওচৰতে আৰু দুখন গাঁও আছে। আছে ন তাৰ পাও আহে অ আগতে তোমাৰ নামঘৰতো সৰু আছিলে। লে আমাৰ এতিয়া মানে কিমান ডাঙৰ কৰি বনাই পেলাইছে মানে মানুহ আহে বাহিৰা মানুহ আহিলে তোমাৰ তেনেকে বাহিৰত ৰখাত
বেয়া লাগে সেইটোৱে আমাৰ কালি তেনেকুৱা হৈছে আকৌ আমি মানে বহি কিমানত থিয় হৈ থাকিবা তাৰ পিছত হেই এখন আনি বহিছো তাৰ পিছতে মানে মানুহে আহিছে এতিয়া উঠ উঠ আৰু তোমাৰ নতুন কাপোৰ তেনেকে সেই গৈ পেলাই বহি দিবলৈও বেয়া হয় পকাতে তাৰ পিছত তেনেকে মানে বমি- মিলাই মেলি বহিছো আও আৰু তোমাৰ প্ৰথমতে তেনেকে বহিব পাৰি পিছত আকৌ প্ৰসাদ দিওঁতে আকৌ লাইন মানে হেৰি হৈ হাৰি হৈ বহিব লাগে যে।
অ খায়ী হৈ বহিব লাগে আৰু।
সেইটো কাৰণে হেৰি হয় সমস্যা এটা হয়। কিন্তু মানে বহুত আৰু এতিয়া সমুহীয়া সেৱা কৰোতে গোটেই মানুহখিনি মানে গৰম ইটোৰ ওপৰত সিটো উম উঠা নিচিনা হৈ গৈ লাষ্টত মানে অ বাহিৰত মানে লৰা দুটা মানে যে এতি ঠিক আছে হ'ব দে ভগৱানে পিছৰ পৰা হেৰি কৰো পিছৰ ফালৰ পৰাই ৰাখি কিবাত দিব
উম আৰু মানে সেইটো সেয়া সেৱা টো লবলে নো ছবৰে মন
মন থাকে চবেই আশা কৰে সেইটোৱেই। আৰু ধৰা বছৰে কামত এবাৰহে পায় আৰু।
অহ
গাঁওখনৰ গোটেই মানুহখিনি আহে। আমাৰ বাও হে ভাগত ঘূৰা অ ভাগত অখণ্ড ভাগত হলে স আমাৰ সেই অখণ্ড ভাগত পতা পিছতে তাৰপিছতে তোমাৰ এই কিবা পূৰ্ণিম নে কিহত তেনেকে প্ৰতিবাৰতে পঢ়ি থাকে।
আহ
সেইখিনি শেষ হোৱাৰ পিছত আকৌ অখণ্ড ভাগত পঢ়িব আৰু এনে হেৰি আকৌ যে তুমি পানী তুলিবলৈ যাওঁ মই আমাৰ এবাৰ এনেকে পাতিছিলে। তাৰপিছত আকৌ এৱা ছোৱালীহে লাগে। তুলনি নোহোৱা তেতিয়া আমি গৈছিলো বাৰু দেই। একদম ঘাটৰ বা পানী আনি আও।
আমাৰো সেই তেনেকে শোভা যাত্ৰা কৰে তোমাৰ গোটেই গাঁওখন ঘূৰাই আৰু।
অ আৰু তোমাৰ একদম গোটেই দিবা নৈশ গোটেই মানে। কি দিন অ ৰাত গোটেই পাতে নহয় আৰু।
অ কণী এটকা কিমান ভাল লাগে গোটেই গাঁওখন একদম তোমাৰ। সেই ভাগৱতৰ মাজৰে।
আমাৰ মাৰ দেউতাকে পঢ়িছিলে পঢ়ে মানে ভাগৱত। তাৰপিছতে অ ইমান হেৰিয়ত পঢ়ি আৰু। আৰু এজনক শুনিছা নে এই যে অন্ধ যে।
অ কোন জনৰ কথা কৈছা।
এ নামটো মই পাহৰিছো তে হয় খিনি। ইমান ধুনীয়াকৈ বাখ্যা কৰে মানে প্ৰতিটো শব্দ। ত তেওঁ মানে কৈছো নহয় চকু পানী ওলাই যাব তোমাৰ?
আৰু মানে শুনিলে তোমাৰ চাবাচোনো উঠি আহিব নে মন নাযায়।
অ সচাঁকে আৰু তেওঁলোকক মানে এটা। ঈশ্বৰিক শক্তি দিয়ে যে ঈশ্বৰে সেইটো কাৰণে মানে।
সেইবোৰে আৰু।
বহুত মানে বেলেগ এটা হেৰি আহি যায় দেই
অ ইমান ইমান মানুহ থাকে অকল তেওঁহে পায় চাবা
তাৰে অ সেইটোৱেই আৰু তোমালোকৰ ভাওনা পাতি। হেৰি কৰে নাই মানে বন্তি জ্বলাই নাই আমাকো মানে ভাওনা যদি থাকে।
জ্বলাই জ্বলাই গোটেই গাওঁখননত জ্বলায়ে ন অ ইমান ভাল লাগে পোহৰাই তোলে গোটেই গাওঁ। গাওঁখন।
উম পদূলি মুখত জ্বলাই উম। মানে একেবাৰে কাতি বিহুৰ নিচিনা হেৰি আহি যায় আৰু- চবেই চবেই জ্বলাই যে।
উম। আৰু সেইদিনাখনি তোমাৰ নিৰামিচ হব চবৰে ঘৰত নিৰামিচ হব অ। আগদিনাখনি হয় অ।
আগদিনাখনিও ই নিৰামিষ তাৰপৰা পিছদিনাখনিও নিৰামিষ। তাপা আকৌ যে দিনত কোনেও মানে ভাত পানী।
অ নাখায়।
খনৰ সেৱা চেৱা কৰি মেলি তাত নপিছে প্ৰসাদ লোৱাৰ পিছতহে আহি পেলাই আৰু ভাত খাইহি আৰু আৰু চাবাচোন এইবিলাক হলে খাবলৈ। মনো নাযায় মাছ মাংস তোমাৰ যিমান দিয়ক কিয়।
ইমানে ইমান নিৰামিষ ভাত কেইটাই অমিতৃতৰ নিচিনা।
লাগে সেইটো মানে তোমাৰ ভক্তিটো বেলেগ এটা হেৰি আহি যায় ন। এ আমাৰ কালি মানে ভাওনা ভাগ বহুত ভাল লাগিলে কৈছোঁ নহয় আৰু যেতিয়া বৰা মানে ওলাইছে।
উম অ গায় ন ভিৰ হয় যায় ন বহুত ভাল লাগে।
এপাকত মানে এনেকে এনেকে এবাৰ মূৰ চললৈ আহিছে মোৰ মানে একদম ভয় উঠে একদম থৰ থৰকে কঁপি গৈছো আৰু মানে।